শুনিছা নে।
অ', অ' শুনিছোঁ, শুনিছোঁ।
অ', মই শুনিছোঁ দিয়া তুমি কি কৰিছাঁ?
কোৱা।
কি কৰিছা তুমি।
এইমাত্ৰ আহি পালোঁ আহি পাই পেলে ফনে চাই আছোঁ।
অ', মইয়ো এনেই আছোঁ ৰ'বা! ঘৰতে আছানে।
তুমি ফন চাই আছা।
অ', অ' ঘৰতে আছ নে নাই তুমি বোলো। তাকে ভাবিলোঁ, আজি মই অলপতে মানে নখ কাটি আছিলোঁ! তেতিয়া মোৰ মনত পৰিল পৰিষ্কাৰ পৰিচ্ছনতা। তাৰ, কথা তাকে ভাৱিলোঁ, তোমাৰ লগত এই বিষয়টোৰ ওপৰতে কথা পাতো নেকি।
বাচছি লৈছ এই আচলতে এইটো বিষয়। সকলোৱে কথা পাতিব লাগে কোৱাচোন শুনি আছোঁ, শুনি আছোঁ! কোৱা।
আ হয় হয় পৰিষ্কাৰ পৰি্ছন্নতা আমাৰ সুস্থ আৰু সুখী জীৱনৰ মানে এক অন্য। তম, ভিত্তি পৰিষ্কাৰ দৈনন্দিন জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংগ হ'ল পৰি। ষ্কাৰ, পৰিছন্নতা এজন ব্যক্তিৰ স্বাস্থ্য আৰু ব্যক্তিতা। ক্তিত্ব, গঠনত। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্ব অপৰিসীম আজি যদি আমি ধৰা চফ -চিকুণৈ নাথাকোঁ, পৰিষ্কাৰ পৰিচ্ছনতাকৈ নাথাকোঁ। আমাৰ শৰীৰত লগ দিব! বিভিন্ন ধৰণৰ। বেমাৰ আমাৰ বেমাৰ আমি মুখামুখি হ'ম! তোমাৰ তোমাৰ মতামত কি বাৰু।
কি হৈছে। অ' নিশ্চয় তুমি ঠিকেই কৈছা যে এজন ব্যক্তিৰ। স্বাস্থ্য আৰু ব্যক্তিত্ব গঠনত মানে পৰিষ্কাৰ পৰিচ্ছন্ন গুৰুত্ব তাৰমানে আটাইতকৈ বেছি। কাৰণ যদি এজন ব্যক্তিয়ে নিজৰ স্বাস্থ্যটোক ঠিক ৰাখিব খোজে। বা নিজৰ ব্যতিকত্বটো ভালকৈ গঠন কৰিব বিচাৰে তেখেতে নিজে পৰিষ্কাৰ হৈ থাকিবই লাগিব। যদি য'ত পৰিষ্কাৰ -পৰি্ছনতা থাকে তাত সদায় সুস্বাস্থ্য আৰু সুন্দৰ পৰিৱেশ গড়লৈ উঠে। আৰু ত তুমি যেনেকে ক'লাই যে। মাছ অ মানে নিজৰ যেতিয়া পৰিষ্কাৰ যেতিয়া আমি নিজকে পৰিষ্কাৰ। কৈ কৈ ৰাখিম তেতিয়া আমাৰ মনটোও ভাল লাগে। আমি সকলো কাম কৰিবলৈ, কাম খিনি কৰিও ভাল লাগে নহয় জানো? এতিয়া তুমি মোক এটা কথা কোৱাচোন মানে এই যে ব্য। ব্যাক্তিগত পৰিষ্কাৰ -পৰিচ্ছন্নতা আমি যে কৈ থাকো। ইয়াৰে মানে ই মানে কি তাৰমানে ব্যক্তিগত পৰিষ্কাৰ বুলিলে মানে কি তুমি কি বুজা?
ব্যক্তিগত পৰিষ্কাৰ -পৰিচ্ছন্নতা মানে দৈনন্দিন জীৱনত আমি যেনে নিয়মীয়াকৈ গা- ধুৱো হওঁক। দাঁত মাজা হাত, ধোৱাঁ, পৰিষ্কাৰ কাপোৰ পিন্ধা আৰু শৰীৰৰ যত্ন লোৱাকে বুজায়। মানে দৈনন্দিন জীৱনত নিজ। নিজৰ শৰীৰটোৰ ওপৰত বা শৰীৰটোৰ কিমান পৰিষ্কাৰ পৰি্ছন্নতা কৰি ৰাখো, সেইটোয়ে মানে ব্যক্তিগত পৰিস্কাৰ। কাৰ পৰিছনতা কৰা পৰিচ্ছন্নতা বুজা আজি ধৰা আমি দৈনন্দিন জীৱনত আ, আমি যদি প্ৰতিদিনে গা নুধো। বা আমি দাঁত নামাজো হাত মুখ ভালদৰে নুধো বা পৰিষ্কাৰ কাপ পোৰ নিপিন্ধোঁ, আমাৰ শৰীৰত বিভিন্ন ধৰণৰ নানানটা বে-বেমাৰে দেখা দিব। কাৰণ আমি যদি পৰিষ্কাৰ পৰিচ্ছন্ন হয় থাকোঁ তেতিয়াহে আমি আমাক বে আমাক বে আমাক মানে বেমাৰে বেমাৰ আজাৰৰ পৰা আমি দূৰত থাকিম। বা আমাৰ ধৰ আমাৰ গাত বিভিন্ন ধৰণৰ বিজাণ আমি ধৰ এতিয়া লেতেৰা লেতেৰাকৈ থাকোঁ বা পৰা-পৰিষ্কাৰকৈ নাথাকোঁ। বিভিন্ন আমাৰ গাত বিভিন্ন ধৰণৰ কিয়ে কিয়ে বিভিন্ন ধৰণৰ ভয়ংকৰ বীজাণু আহি কিনে আমাৰ তাত লগ দিব যাৰ ফলত আমাৰ বিভিন্ন ভয়ংকৰ বেমাৰ হ'ব, নহ'ব লগা বেমাৰো হৈ যাব পাৰি কেতিয়াবা। আমি যদি দেও সদায় প্ৰতিদিনে দাঁত নামাজো তেনেহ'লে দাঁতত বিভিন্ন ধৰণৰ আ, পোকে খোৱা বিভিন্ন ধৰণৰ কৰল ৰগা এইবিলাক বিভিন্ন ধৰণৰ আয়দিনৰ ফলত যিবিলাক আয়দিনৰ অভাৱৰ ফলত যিবিলাক বেমাৰ হয় সেইবিলাক তে আমাক দেখা দিব। নিয়মই নিয়মীয়াকৈ গা নুধুলে ধৰা দৰ বিভিন্ন ধৰনৰ লেতেৰাকৈ থকা যিবিলাক বেমাৰ আছে সেইবিলাকে আমাৰ আ, আমাৰ দৈনন্দিন জীৱনত লগ পাব, যাৰ ফলত আমাৰ শৰীৰটো শৰীৰত যথেষ্টখিনি আমাৰ কষ্ট পাব দিয়াচোন, আৰু এই অভ্যাসমূহে উম, বিভিন্ন আই আৰু এই নিয়মিত দৈনন্দিন ভাৱে আমি যিবিলাক এইবিলাক কামৰ কথা কলো ন' ব্যক্তিঅচ' পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা। আমাক বিভিন্ন ৰোগৰ পৰা আমাক সুৰক্ষা দিয়ে, আৰু শৰীৰ সতেছ-সতেজ আৰু সুস্থ ৰাখে। এনে ঘৰৰ পৰিষ্কাৰ পৰিছন্নতাৰ গুৰুত্ব কিমান বাৰু?
আ, মোৰ মতেটো তোমাৰ ঘৰৰ ভিতৰ হ'ব বাহিৰ হওঁক। আৰু বাকী চাৰিওফালৰ চৌপাশ বোৰ যি আছে সেইখিনি পৰিষ্কাৰ কৰি ৰাখিলেহে তাৰমানে মাখি, মহ বা যিকোনো মানে জীৱ জীবাণু আদিৰ মানে কি হয় যে এইবোৰৰ যিবোৰ উপদ্ৰৱতা মানে, আজিকালি কিমান মহ। তুমিতো গুৱাহাটীত থাকিবই নোৱাৰা ইমান মহ, তোমাৰ মাখি এটা মাখি পৰে। আ, পোক পৰুৱা আহে গতিকে এইবোৰ যিমান উপদ্ৰৱ যদি আমি চাপ পৰিষ্কাৰ কৰি ৰাখোঁ এইবোৰ উপদ্ৰবোৰ কমে, আৰু স্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হয়। কাৰণ চাবা যদি তোমাক যদি মহে এটা মত আজিকালি কিমান ডেংগু, মেলেৰিয়া এইবোৰ কিমান বাঢ়ি গৈছে। হয়, চিকিৎসাৰ বস্থা আছে, কিন্তু এইখিনি আমাৰ কাৰণে তুমি এটলিষ্ট আ, তুমি না-নিম্নতম বা ধৰি লোৱা যে কমচে কম তুমি আ, এসপ্তাহ দছ দিনটো তুমি আ, হস্পিতালত থাকিব লাগিব। তুমি যি চিকিৎসালয়ত ভৰ্তি হ'ব লাগিব। কিন্তু যদি আমি বেমাৰটো হোৱাৰ আগতে ঘৰ ঘৰৰ চাৰিওফাল বা গোটেই চৌপাছটো চৌপাশটো যদি আমি পৰিষ্কাৰ কৰি ৰাখোঁ, তেনেকুৱা জীৱৰ মানে উপাদ্ৰৱবোৰ কমে। আৰু তেতিয়া আমাৰ সেই স্বাস্থ্যটো তাৰমানে সেইটো স্বাস্থ্য ভাল দিশত যায়, আৰু অকল মানে ঘৰে নহয় যেতিয়া বিদ্যালয় আৰু কৰ্মস্থা কৰ্ম সংস্থাপন বা কৰ্মস্থানত যেতিয়া পৰিছ পৰিচন্নতা যেতিয়া থাকে তেতিয়া তোমাৰ কাম কৰিও ভাল লাগে। আৰু পৰিষ্কাৰ বিদ্য়ালয়ত পঢ়ি ভাল লাগে, কৰ্মস্থানত যদি কা তোমাৰ ধৰা টেবুলখন। তুমি যিখিনিত যিখন টেবুলত তোমাৰ লেপটপ লৈ কিনে তুমি বহি লৈ কিনে তুমি পঢ়া কাম কৰা। কাগজ পত্ৰত তুমি চা-চহী কৰা সেইখন টেবুল যদি নিজৰ চাফা হৈ থাকে। পৰিষ্কাৰ হৈ থাকে তেতিয়াহ'লে কাম কৰিও ভাল লাগে আৰু পৰিষ্কাৰ বিদ্যয়ালয়ত পঢ়ি কিনেও ভাল লাগে। এতিয়া চোৱা পঢ়িলেও পুলিচ হয় মানে পৰিষ্কাৰ কৰি ৰাখোঁ, হয়। ত' মানে তুমি কি ভাবা যে পৰিৱেশ পৰিৱেশ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত বা ৰখাৰ ক্ষেত্ৰত আমাৰ কি দায়িত্ব আছে
এতিয়া তুমি যেনেকে কলা অকল ঘৰৰ লগতে বিদ্যালয় আৰু কৰ্মস্থানতো পৰিস্কাৰ পৰিচ্ছন্নতা দৰকাৰ কাৰণ চোৱা আমি লেতেৰা বিদ্যালয়ত জানো পঢ়িবলে যাব পাৰিম আমি এটা শ্ৰেণী কোঠাত আছো শ্ৰেণী কোঠাটোৰ চাৰিওফালে তোমাৰ লেতেৰা আৰ্জনাৰ গোন্ধ বা জাবৰ জোথৰ পেলোৱা আছে বা লেতেৰা পিক চিক পেলোৱা আছে সেনেকুৱা পৰিস্থিতিত জানো আমি পঢ়িব পাৰিম নিশ্চয় নোৱাৰোঁ আৰু সেনেকুৱা পৰিৱেশত আমাৰ পঢ়াৰ- পঢ়াৰ পঢ়াৰ প্ৰতি ম-মনোযোগো নাহে বা আমি পঢ়িবও নোৱাৰো সেইবিলাক গোন্ধত লেতেৰা গোন্ধত। আৰু ধৰা পৰি-পৰিষ্কাৰ পৰিৱেশ ৰখাৰ ক্ষে তত আমাৰ বিভিন্ন ধৰণৰ আমি বিভিন্ন ধৰণৰ দায়িত্ব লব লাগে যেনে ধৰা আমি যতে ততে আৱৰ্জনা পেলাব নালাগে, ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে আৰু পৰিৱেশ সংৰক্ষণতো আমি সচেতন ত মানে আমাৰ আ সাধাৰণ সমাজৰ মাজত জাগৃত হব লাগে, এতিয়া ধৰা আমি চোৱা য'তে ত'তে আমি যদি পেকেট বিলাক পেলাও বা প্লাষ্টিক পেলাও আৰু প্লাষ্টিক বিলাক বিলাকতো সাধাৰণতে মাটিৰ লগত লগ হৈ নাযায় ন সেইবিলাক এটা এটা আৱৰ্জনাই হয় যতে ততে থু-খেকাৰ পেলাও তেনেহলে সেই পৰিৱেশটো দেখাত কেনেকুৱা হব সেইফালেদি মানুহ আহা যোৱা কৰিলে মানুহৰ কেনে লাগি যাব নিজকে বেমাৰী বেমাৰী টাইপৰ নিজৰ মনতে অনুভৱ হব আৰু সেনেকুৱা সেনেকুৱা পৰিষ্কাৰ সেনেকুৱা পৰিৱেশত ধৰা আমি কোনোদিনে জীয়াই থাকিব নোৱাৰো আৰু যদি জীয়াই আছো আমাৰ তেনেহ'লে আমাৰ ভৱিষ্যতটো সদায় বেমাৰ ফালে বা বিভিন্ন ভয়ংকৰ বেমাৰৰ ফালে আমাৰ ভৱিষ্যতটো আগবাঢ়ি আগবাঢ়ি যায় আছে সেনেকোৱা পৰিস্থিতিত আমি যিখিনি উশাহ লৈ সেই লেতেৰা বিজাণু বিলাক আমাৰ মুখেদি সোমাই যায় বা নাকেদি সোমাই যায় ভিতৰত বিভিন্ন ধৰণৰ আমাৰ ভিতৰত ভিতৰুৱা ৰোগ হ'ব পাৰে যিবিলাক লগে লগে ধৰা নপৰে সেইবিলাক ভৱিষ্যতে যায় কিনে আমাক আমি ভৱিষ্যতে যায় কিনে সেইবিলাকৰ শাস্তি পাম আৰু এতিয়া চোৱা আমি আমাৰ আমাৰ দেশত যেনেকুৱা তুমি ওলাই গলে দেখা পাবা চাৰওফালে লেতেৰা প্লা থাকে লেতেৰা জাবৰ পৰি থাকে বাহিৰৰ কিছুমান দেশত তুমি চাবা ইমান নিৰ্মল চাফ চিকু চিকুণকৈ ৰাখে যে ৰাস্তাত তুমি এটাও পলিথিন তুমি দেখা নোপোৱা আমাৰ চৰকাৰখনে এনেকুৱা পৰিৱেশ অৱলম্বন লাগে য'ত তুমি এটা যদি প্লাষ্টিক পেলাইছা চাৰিওফালে চি চি টিভি কেমেৰা থাকিব লাগে য'ত তুমি যদি এটা পলিথিন পেলাইছে তেনেহলে তোমাৰ ফাইন ভৰি ফাইন মানে তোমাৰ জৰিমনা ভৰিব এনেকুৱা এটা যদি নিৰ্দেশ দিয়ে তেনেহলে আমাৰ সচ সমাজৰ নাগৰিক বিলাক সচেতন হব তেতিয়াহে আমাৰ ভাৰত ভাৰত বা অসমখন তেতিয়াহে ধুনীয়াকৈ মানে চাফ চিকুণ বেলেগ দেশৰ নিচিনা চাফ চিকুণ হৈ উঠিব এতিয়া পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত বাহিৰৰ পৰ্যটকসকলে আমাৰ ভাৰত বা অসমৰ মানে কোনো ধৰণৰ গুণ গাব নোৱাৰা কিন্তু আমি এতিয়া বেলেগ দেশত ধুনীয়াকৈ গুণ গাব পাৰো যে এইটো এনেকুৱা এই দেশখনে এনেকুৱা তোমাৰ এনে মতামত কি
হয় তুমি একেবাৰেই যিখিনি কথা কলা তুমি ঠিকে কৈছা আচলতে মই লক্ষ্য কৰিছো চৰকাৰখনে আমাৰ অ পৰিৱেশটো তাৰমানে যি বহুত ক্ষেত্ৰত চৰকাৰে বাৰু অ তোমাৰ পদক্ষেপ লৈছে কিন্তু এই পৰিষ্কাৰ পৰিচ্ছন্নাৰ মই একো ভাল পদক্ষেপ আজিলেকে দেখা নাই কাৰণ মই কিয় কম যে তেওঁলোকে এনেকুৱা আঁচনি বনোৱা নাই যে মানুহে ভয় কৰে মানুহ মই দেখিছো আমাৰ কাষৰে হওক বা তোমাৰ বহুত খিনি মানুহে এটা জাবৰৰ যদি ক'বাত যদি এটা প্লাষ্টিক পানিয়ে তাতে তোমাৰ বেলেগ ঘৰৰ জাবৰবোৰ দলিয়াই কিনে পেলাই কিনে গুচি যায় অফিচত গ'ল জাবৰ জোথৰ নি কিনে পেলাই কিনে গুচি গ'ল ৰাস্তাত সেই জাবৰ জোথৰখিনি আকৌ বেলেগে পেলালে এনে কি হৈছে গোটেই পৰিৱেশটো গোন্ধ এটা মানে এ এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হয় যে তুমি উশাহ লোৱাটো দূৰৰে কথা তুমি এক ছেকেণ্ডত থাকিব- নোৱাৰা গতিকে অ মোৰ কাৰণো মানে চৰকাৰে এইটোৰ ওপৰত গুৰুত্ব- পলোৱাতটো উচিত। আৰু লগতে আমাৰ আহ পৰিষ্কাৰ আমি নিজৰ দেহক ৰাখিব লাগে। ঘৰ ধত নিজৰ দেহতটো চাব লাগিব কাৰণ হাত ধোৱাৰ অভ্যাসৰ কথা মই- হাত ধুৱাৰ অভ্যাগৰ কথাকে ক'ম যে, খোৱাৰ আগতে- হাত ধোৱা বা শৌচালয় ব্যৱহাৰ কৰাৰ পিছত চাবোনেৰে হাত ধোৱাটো অতি প্ৰয়োজনীয়। কাৰণ ইয়াৰ ফলত কি হয় যে বহুত সংক্ৰামক ৰোগৰ পৰা আমি ৰক্ষা হব পাৰো। যেতিয়া আমি খোৱাৰ আগত লগত হাত ধুওঁ তেতিয়া আমাৰ হাতত যদি কিবা বীজাণু আছে সেইখিনি মানে- কি হয় চাবোনৰ লগত হান ধোৱা পানীৰ লগতে গুচি যায়। আৰু শৌচালয় ব্যৱহাৰ কৰাৰ পিছতো আমি হাতকে আমি গা ধুব লাগে পাৰিলে। কাৰণ অ কি হয় যে তেতিয়া শৌচালয় বহাৰ ফালতে বহুত বীজাণু থাকে। সেইখিনি বজাণুৰ পৰা আমি হাত সাৰিব পাৰো নহয় জানো?
হয় হয় তুমি ঠিক কথাই কৈছা আৰু মই ভাবো যে শিশুসকলক পৰিস্কাৰ- পৰিচ্ছন্নতা শিক্ষা সৰুৰে পৰাই দিব লাগে কাৰণ সৰু বয়সৰ পৰাহে ভাল অভ্যাস গঢ়ি উঠে মানুহৰ। আৰু সেই সৰু বয়সৰতে যদি আমি তেওঁলোকক পৰিষ্কাৰ পৰিচ্ছন্নাৰ বিষয়ে নিশিকাও- তেনেহলে তেওঁলোকে ভৱিষ্যতে স্বাস্থ্যকৰ জীৱন যাপন কৰিব নোৱাৰিব। তুমি এ তুমি অলপতে যেনেকে কৈ উঠাম লেতেৰা পৰিবেশে ডায়েৰিয়া হওক মেলেৰিয়া হওক- ডেংগুাত বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি কৰিব পাৰে আমিতো নিবিচাৰো যে শিশুসকলে ভৱিষ্যতে এইবিলাক- বেমাৰৰ মানে বমাৰৰ সন্মুখীন হ'ব লগা হয় সেইকাৰণে আমি শিশুকলক সকলো শিশু- যিমান পাৰো এতিাৰ পৰা পৰিষ্কাৰ পৰিচ্ছন্ন ওৰত জ্ঞান দিব লাগে। যে তেওঁলোকে সদায় নিয়মীয়াকৈ আহ- খোৱাৰ আগতে বা খোৱাৰ পিছত ধুনীয়াকৈ হাত ধুব লাগে বা শৌচালয় ব্যৱাৰ কৰাৰ পিছত তেওঁলোকে- হাত ধুব লাগে হাত ভৰিখিনি ভালদৰে ধুব লাগে তেতিয়াহে তেওঁলোকে ভৱিষ্যতে বিভিন্ন ধৰণৰ বেমাৰ পৰা- হাত সাৰি থাকিব আৰু ধৰা মই ভাবো আমি দৈনন্দিন জীৱনত নিয়মীয়াকৈ ঘৰৰ চৌপাশ চাফা- কৰিব লাগিব আৱৰ্জনা ভাল মানে সঠিক ঠাইত পেলাব লাগিব যিখিনি ঠাই ঠাই আৰু- আৱৰ্জনা পেলোৱা কাৰণে মানে উপযুক্ত পৰিসকাৰ পানী ব্যৱহাৰ কৰিব লাগিব আৰু স্বাস্থ্য- বিধি মানি চ মানি চলাব লাগিব ধৰা আজি যদি আমি ঘৰৰ চৌপাশ - চাফা কৰি নাৰখো তেতিয়া তেতিয়া তাৰ তাৰ ঘৰৰ চৌপাশে আহ মহে মহে কণী পাৰিব। যাৰ ফলত মেলেৰিয়া ডেংগু এইবিলাক বিভিন্ন ধৰণৰ সংক্ৰামক ৰোগ বিয়পি পৰিব আৰু আৱৰ্জনা যদি- য'তে ত'তে নেপেলাও তেনেহলে য'তে ত'তে আমি এ ধৰা আমি আৱৰ্জনাম আমি- যদি যতে ততে পেলা তেনে'হলে বিভিন্ন ধৰণৰ- লেতেৰা কীট পতংগ হব বীজাণু হব যাৰ ফলত আমাৰ স্বাস্থ্যৰ যথেষ্টখিনি হানি হব দিয়াচোন।
হয় হয় তুমি তুমি একেবাৰে ঠিক কৈছা আচলতে। পৰিষ্কাৰ পৰিচ্ছন্নতা এটা ভাল অভ্যাস আৰু তুমি আজি বহুত ভাল বিষয় এটা উলিয়ালা। যাৰ ওপৰত আমি কথা পাতি কিনে মোৰ খুবেই ভাল লাগিল। আৰু আশা কৰো আমি আগলৈও এনেকুৱা তাৰমানে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পা তি যাম আজিৰ কাৰণে সামৰিছো, ঠিক আছে ঠিক আছে। ঠিক আছে দে ধন্যবাদ।